হেল্ল'। আছো এনেই তুমি?
এইয়া মই খোৱাৰ পৰা উঠি মুখখন আৰু গাটো ধুই আহিছো।
এইয়া চাহ খালা?
উম খালো দিয়া। তুমি?
এইয়া ডিউটি যাব লাগে যে।
হাঁ?
তাৰপা হেৰি ডিউটি কাৰণেও বনাই ডিউটি যাব লাগিব সেইকাৰণে ডিউটিৰ কাৰণেও বনাই আছো কিবা কিবি
অঁ অঁ কি বনাইছা।
তোমাৰ ৰাতিৰে
তোমাৰ মাততো অহা নাই নেটৱৰ্ক নাই নেকি তোমাৰ
এতিয়া শুনি পাইছা।
উম উম কি কৈ আছিলা।
অঁ সেইয়ে মাছ বনাইছো বোলো। টিফিনত টিফিন নিবলৈ।
তুমি ভাত বনাইছা নেকি। খবৰ ঠিকেই আছে দিয়া অঁ খবৰ ঠিকে আছে দিয়া। বহুত দিন হল বোলো ফোন চোন কৰা নাই সেইকাৰণে ফোন এটা কৰিলো
উম ভালে কৰিলা। অঁ এনেই এইফালে গৈছিলোঁ
দেখিছিলোঁ ফটো মই ফটো পাইছিলো বাৰু জেগাতো
অঁ
কোকেচনটো মওঁ যাম মানে মই পৰহিদিনাখন আহিলো বাৰু কাজিৰঙা পৰা
অঁ অঁ।
তাৰপৰা দিবাচোন বৰষুণ দিছে নেকি এইফালে
বতৰটো মুকলি কৰিছে ভালেই কৰিছে বাৰু
অঁ আমাৰ এইফালে বাৰু অলপ আগতে বৰষুণ দি আছিলে
বৰষুন দিছিল
উম অলপ আগতে দিছিলে বাৰু বৰষুণ পুৰা জোৰত দিছিলে এতিয়া বতাহ মাৰি আছে এতিয়া বতা বৰষুণ দিয়া নাই
আমাৰফালে অলপ আগত মানে কালি দিছিলে আৰু বৰষুণ আজি দিয়া নাই বৰষুণ
অঁ নাই বতৰটো ঠাণ্ডা হৈ থাকিলে ভাল ইমান গৰম
উম উম সেইটো হয় দিয়া।
উম বাকী তোমাৰ ডিউটি কেনেকুৱা চলি আছে
নাই মই মই মই মই পঢ়ি আছোঁ
অঁ পঢ়ি আছা ন অঁ অঁ একজাম হৈ আছিলে বুলি কৈছিলা নহয় ন মাজতে
উম উম।
অ শেষ হ'ল ন একজাম অ ঠিকে গৈছে। একজাম কেতা।
উম গৈছা দিয়া ঠিক ঠাক আৰু।
অ এইবাৰ কোন চেমৰ হয়।
মানে এবাৰ ছেকেণ্ড দিয়াৰ পাইছো মই।
অছ ছেকেণ্ড ইয়েৰ ন অ অ। ঠিকে আছে বাৰু দে ভালকে পঢ়িবা অলপ টান আছে ছেকেণ্ড ইয়াৰত।
উম উম সেইটো হয় দে।
অম এক
মাহঁতৰ ভালেই।
এয়া কি কৰিবা মই এইকেদিন।
আমাৰ ভালেই দিয়া।।
অহ-অহ। এয়া যাম দিয়া, এদিন সুবিধা মিলাই।
উ-উ-উম- উম-উম আহিবা, আহিবা। উম-উম আহিবা আহিবা।
তাকে তোমালোকো নাহা, আমিয়ে যাব লাগে। অহ নোমাতিলে কিয় তোমালোকে? নহয় ফোনটাও নকৰা কৰিব লাগে। অ' কৰিছিলে নেকি, মই চাগৈ মোৰ মোবাইলৰ ৰিচাৰ্জ নাছিলে চাগৈ দেই।
উ-উম হ'ব পাৰে।
উ অহ মই ৰিচাৰ্জ তোমাৰ পৰহি দিনাখনে কৰিছিলো।
অ', -অ', - অ'।
এয়া বাকী কোৱা
জুলাইত ক'ত যাবা, যাম বুলি ভাবিছা?
জুলাইত মানে মই পৰহিনাখন গৈ আহিলো কাজিৰঙালৈ
উ -উম।
তাৰফালে গৈছিলো।
অ', -অ'।
এখন ৰিজৰ্ট আছে, ৰিজৰ্টত গ'লো তাত উঠিলো।
অ', -অ'।
খালো তাৰ পৰা আকৌ আহিলো। আৰু আকৌ তোমাৰ এই যোৰ জখলা বন্ধা এই কণ তোমাৰ
অ'।
সোমালো ফটো পষ্ট কৰিছো বাৰু ইনষ্টা ইষ্টাগ্ৰামত চাব পাৰিবা তুমি, ভালে আহে ফটোবিলাক ধুনীয়া।
উ-উ হ'ব। মই ইনষ্টাটো বেছি নচলাও যে সেইকাৰণে যাম বুলি ভাবি আছো, অৰুণাচল ফালে
অ' যাবা দিয়া অৰুণাচল, তোমাৰ হেৰি লে যাব পাৰা তুমি এইখন কি কয় ধিৰাং যে, ধিৰাং জেগাতো বহুত ভাল।
উম-উম-উম।
তাত তোমাৰ এনেকুৱা ফ্লাৱাৰ বাগান বিলাক আছে। ধুনীয়াকে ফটো মাৰিব পাৰিবা আৰু তাৰ নেচাৰ বিলাক খুব ভাল হয় ন'
উম'। আৰু মানে জানে আৰু ধুনীয়া মানে জেগা বিচাৰে তাতে ফটো চটো উঠিব পাৰে আৰু
উম' আজিকালি ফটো বিলাকে মেইন আৰু জেগাত, ঘূৰাতো নাচায় মানুহ বিলাকে।
হয়।
ফটো বিলাকে মেইন ফটো উঠিলেহে মানুহৰ শান্তি লাগে ক'বলৈ গ'লে চবেই মানে ইনষ্টাগ্ৰামত আৰু চছিয়েল চচিয়েল মিডিয়াত মানে পষ্ট কৰিব ৰেডি হৈ থাকে আৰু
উ-উম। কোন কপি ভাল হৈছে, এই কপি পষ্ট-পষ্ট কৰো কৰো বুলি লাগি থাকে ন' দিও দিও লাগি থাকে।
সেইদিনাখন তোমাৰ গোটেই দিনটো লাগিছে চাওতে, চাওতে ফটো পোষ্ট কৰোতে
এইকপি চোৱা হয় ন, এইকপি ভাল লগা নাই, শিকবি অলপ ভাল লাগিছে আৰু ভাল আছে নিকি চাই থাকা হয় ন।
একপি চকুটোয়ে বেয়া হৈ যাব, একপি চুলি খিনি বেয়া হৈ যাব।
সেই কপি তুমি চাবা মুখ খনে বেয়া হৈ থাকিব, মানে কা কিবা ইচ্
অ অ অ মই এনেকুৱা হৈ গলো মানে দাদা একপিত চাৰ্ট ত ডাঙৰ হৈ গলে একপিত চকুতো সৰু হৈ গ'ল, এনেকুৱা হৈছে মানে।
এইটোতো থাকেই ন।
উম।
আৰু লোকে উঠাই দিয়া ফটো চাবচোন তুমি কিছুমান যিমান ভাল হলেও সিহন্দে ক'লেও ভাল নালাগে।
ভাল লাগিলেহে ভাল লাগে।
উম।
এনে কয় ভালহৈছে ভালহৈছে।
উম নাই হোৱা আমাৰ মতে, নাই হোৱা ইমান বেয়া হৈছে। তোক ইমান ধুনিয়া ফটো উঠাই, তই মোক বেয়াকে উঠাই দিলি। এনেকুৱা হয় আৰু।
কি যায় এনিও আমাৰ লগত।
আমাৰ মানে কি ল'ৰা মানুহ, ল'ৰা মানুহৰ ক্ষেত্ৰত মানে অকমান মিলি যায়। আকৌ ছোৱালী মানুহৰ ক্ষে এ তই তাত হ এনদ কাজিয়াই লাগি যায় আৰু। এইখনে বেয়া হৈছে, সিখনে বেয়া হৈছে। এ
তই মোক উঠাব নাজান, তোকো মই বেয়াকে উঠাই দিম। এনে -
অ অ আমি মানে কি হয় একেটা ড্ৰেছে পিন্ধি ফটো উঠিব পাৰো। জ নোৱাৰে এনেকে
আৰু চোৱা লৰা মানুহে ধৰা এটা ইস্পৰ্টিঙে পিন্ধি উঠিব পাৰে, তাৰিছত উল্টা ইস্পৰ্তিংটো পিন্ধিবও পাৰে। আমিতো ছোৱালী মানুহ নোৱাৰো ন।
অ মই সেইদিনাখন লগৰ এটা চাৰ্ট লৈ গৈছো পিন্ধিবলৈ।
অ আৰু এটা কথা তোমাৰ যিমানে কাপোৰ নাথাকক, লোকৰ কাপোৰটোৱে ভাল লাগে ন? যিমানেই যেনেকুৱা নহওক উম।
উম। হে আমি গ'লো মানে ভালে লাগিলে বাৰু জেগাতটো ভালে।
উম উম উ। আজিকালি নতুন নতুন খুলিয়ে আছে সেইবিলাক।
ধেৰ খুলিছে তোমাৰ। এই কাজিৰঙাৰ ফালে ৰেষ্টুৰেণ্টে ধেৰ, তোমাৰ ৰিজৰ্ট আছে। যে কিবা কিবি ধেৰ।
তেজপুৰত এখন খুলি আছে, খুলিছে তো এইবাৰ নতু নকে, কি নাম আছিল ৰ পাহৰিলো।
এইখন এলহাখন আছে বাৰু, এলহাখন গৈছা তাত?
মই যোৱা নাই।
অ সেইখনো ভাল বাৰু। কিন্তু অলপ টেক্স বিলাক লাগে, বেছি কাটে।
উম, উম।
আৰু এখন আছে তোমাৰ এই জামুগুৰি নহয় বাল জামুগুৰিৰ ফালে, অ। নতুনকে খুলিছে। তাতো যাব পাৰা। এখন বৰ ধুনীয়া ৰিজৰ্টখন।
উম, উম।
মই দেখাম ৰখা ফটো তোমালোকক আছে মোৰ তাত মানে। মই চাইয়ে থাকো এইবিলাক, ঘূৰিয়ে থাকো ন এনিটাইম।
উম - উম - উম - উম।
আজি
বাকী ডিউটি কেইটা বজাত যাবা?
অ, তোমাৰ ডিউটি যামেই। এটা এটা নহয় মানে চাৰে বাৰটা মানত।
অ-অ।
আজি অকণ দেৰিকে যাম মানে।
উম-উম।
এই আগবেলা অলপ কাম আছে মোৰ অলপ ঘৰৰ। সেই কাম কেইটা শেষ কৰিলে যাব পাৰিম।
উম -উম।
বাকী কালি ক'বালৈ গৈছি
কালি কতো যোৱা নাই। কালি কৈছিলো, হয়।
অ, গৰম বন্ধ দিয়া নাই?
জুলাইতহে দিব।
জুলাইত দিব, অ।
আকৈ ইণ্টাৰ্ণশ্বিপডাল আছেই কলেজৰ।
হুম?
এই আমাৰ কলেজৰ এইবিলাক প্ৰেক্টিকেল বিলাক আছে যে। জুলাই মাহত ধেৰ দিছে প্ৰেক্টিকেল।
উম - উম। আমাকো দি আমাকো আধা খিনি দিছে। ইটো এডুকেশ্বন, পলিটিকেল এইবিলাকৰ দিছে লিখিবলে। আৰু দিব আছেই।
আমাৰ ঢেৰ প্ৰেক্টিকেল দিছে একদম। কৰো নে নকৰো, মই এই থৈ দিম এ লাষ্টলৈ। কৰিম আৰু গৰম গৰম বন্ধ খোলাৰ আগে- আগে
উম।
কোৱা। হেল্ল'
উম।
এই ফোন এটা আহিছিলে মানে। সেইকাৰণে ৰখি গলো।
উম - উম।
গা ছা ধূলা নেকি?
গা চা ধুই আজি কলেজ যাব ওলাইছিলোঁ তাৰ পিছত যাম। যাব মন নগল নগ'লো আৰু।
এই বতৰ ভাল নহয় শুই থাকিব পাৰা আৰামত ইমান
উম, তোমালোকে হ'লে পাৰা আমি নোৱাৰো ন আমি ছোৱালী মানুহ শুই থাকিলে বিজনাতে মাৰিব। উম,
আমাৰ ল'ৰা মানুহকো পিটে দিয়া ছোৱালী মানুহকে দিয়ে নেকি অকল।
উম, কেতিয়াবা সোনকালে উঠা হয় তাৰ।
বেছি টাইম নহয় দহটা মানত উঠো কেতিয়াবা।
এইটো বহুত সোনকালে উঠা তুমি।
অ, সোনকালে হৈ যায় বাৰু কেতিয়াবা। কেতিয়াবা তোমাৰ চাৰে দশটা, এঘাৰ টা। বাজি যায়, ৰাতি আকৌ সোনকালেও শুওঁ তোমাৰ তিনটা মানত।
অ' সেইটো হয় দেই। সোনকালে হলেতো সোনকালে উঠা হয় ন। উম,
তিনিটামানত শুলে মানে ভাল হয় আৰু টোপনিটো ধুনীয়া আহে।
উম। তাতে চব মানুহ শুয়ে শুই ও কিছুমান মানুহ উঠে আৰু সেই সময় ত।
অ 'সেইটো সময় উঠে, আমি শুই যাওঁ। এটা গেম খেলি খেলি ৰাতিটো গেম খেলি থাকোঁ যে।
উম, উম।
এই লগৰ বিলাকে একদম মাতি থাকে। তাকে একদম মূৰ চুৰ বিষাই যায় ৰাতি। ৰাতিপুৱা।
উম, উম এনেকুৱা হয়। মোৰতো দুদিন ৰাতি